অহ শুনিছো দিয়া কোৱা
কৰিছা
এনেয়ে বহি আছিলোঁ
উম ভাত খালা
ভাত পানী বনাই আছে মা হোৱা নাই নাই খোৱা
অ মোৱো খোৱা নাই গৰম কেনেকুৱা তোমালোকৰ তাত
ই বহুত গৰম থাকিব নোৱাৰি মানে
হয় দিয়া গৰমতটো ইমান দিছে ন
থাকিব নাই বাহিৰতো থিব নাই ভিতৰতো থাকিব নোৱাৰি
উম ফুৰিব যাম যাম ভাবি আছিলো এতিয়া গৰমৰ বাবে মানে ফুৰিব যোৱাাতটো মানে অসম্ভৱেই হৈ গৈছে ভাবিবলৈও
উম
সেইকাৰণে মানে আকৌ ৰখি যাওঁ বৰষুণ অলপ দি পেলাই যদি বতৰটো ঠাণ্ডা পৰে ন তেতিয়া
বৰষুণ কেতিয়া দিব মই সেইটোহে ৰখি আছো বৰষুণ অকণমান দিলে মোৰ মন্দিৰ চন্দিৰ ফুৰিব যাব মন গৈ আছে
হয় দিয়া মইও ভাবি আছিলো কামাখ্যা মন্দিৰলে যাবলৈ এবাৰ
আহ
মন্দিৰলৈ গ'লে এনেও মন
মনটো বহুত ভাল লাগে
হয় দিয়া। মোৰ বৰ ইচ্ছা হৈ আছিল তুমি গৈছ নে কামাখ্যা ক্ষা মন্দিৰলৈ
গৈছো হে বহুত দিন হ'ল ইমান ধুনীয়া লাগিলে মোৰ মানে গৈ থাকিব মন যায় এতিয়া
উম ময়ো সেই গৈছো দুবাৰমান গলো তাৰ পাছত ভাল লাগে গৈ লৈ পেলাই তাত মানে মানে মনতটো বহুত বেছিয়ে ভাল লাগি যায় গ তাত যে পুখুৰীতটো পাৰত বহি কাছবোৰ চাই মাছবোৰ চাই
ইমান ধুনীয়া লাগে ইমান ডাঙৰ ডাঙৰ মাছ বিলাক আছে
পৰিক্ৰমা কৰি আৰু এবাৰ যে গৈছিলো এটা মানে ৰাস্তা দি বহুত দূৰ যাব লাগে তাত মানে বহুত কাছ থাকে, বহুত তললে এনেকে খোজকাৰি কাৰি যাব লাগে বেলেগ এটা ৰাস্তা দি বহুত ভাগৰ লাগে তেনেকে গ'লো এবাৰ গৈ পেলাই ইমান ডাঙৰ ডাঙৰ মাছ ভগৱান
আকৌ এয়া হে কামাখ্যা মন্দিৰৰ ভিতৰত যে আছে যে সেয়া লিংগটোপ পানী চুইছিলা জানো
বলে হ'লেতো তোমাৰ একদম ৰাতিপুৱা চাৰে তিনটা মানৰ পৰা মানে ৰখি থাকিব লাগে যদি তুমি সোনকালে লাগে আৰু আমি মানে গৈছিলো একে সৰুতে এবাৰ গৈছিলো তাৰ পিছতানে বুজিয়ে নাপালো একো মানে মেইন জেগালৈ আমাক নিনিলে সৰু হৈ আছিলো ন পিছল খাম নাইবা তেনেকুৱা বুলি তাৰ পিছৰ পৰা যোৱাই হোৱা নাই মেইন মানে শক্তি পীঠলৈ আমি যোৱা নাই তেনেকে মই মানে জনাত আৰু
এই মানে যেতিয়া গৈছিলো যোৱাবাৰ সিহঁতে তালৈকে গৈছিলো পানী চানী চুই আহিছো ধুনীয়ীয়াকে কেহ
হয় দিয়া বহুত ভাল লাগে মনতো চাগে শান্তি লাগি।
মনতটো শান্তি লাগে মানে গ'লে ভাল লাগে আৰু যাছ। পিছত যদি মানে নিজৰ আৰু তাত কোৱা যায় ন নিজৰ মানে ভাল পোৱা মানুহজনৰ লগত যদি যায়
উম মনৰ আশা পূৰ হয় বুলি
অ তেতিয়া মানে বন্ধনটো মানে সদায় থাকে
উম সেইটো কয় মায়ে মানে কি কৃপাতো দি ৰাখে আৰু মাক কিয়নো নিদিব কোৱাচোন
উম সেইটোৱে নিজৰ ল'ৰা ছোৱালী সদায় ভাল হোৱাতো এ বিচাৰে ন মানে আমি যোনটো ভাল পাওঁ আমাৰ মনত মানে দুখ দিব নিবিচাৰে
উম উম কিন্তু আৰু এটা কথা শুনিছো মই মানে সঁচানে মিছা কিমান মই গম পোৱা নাই কিন্তু মই এদিন ভিডিঅ' এটাত পাইছিলো অলপ দিন আগত তাত যে আছে পাৰ চৰাইবোৰ ছাগলীবোৰ সেইবোৰ বোলে অনন্ত আম্বানী যে
উম
এতিয়া মানে ৰেস্কিউ কৰিছে বোলে মানে তেখেতে মানে লৈ গৈছে আৰু ইয়াত মানে ইয়াতো বহুত হৈ গৈছে
বহুত হৈ গৈছে খাবলৈ কবলৈ নাপায়ে বেছি অ মই দেখিছো মানে মানে মই হেৰি ইমান নাযাও ন ঘপকে দেখিছো গৈ গৈ পেলাই আমাৰ ঘৰটো এতিয়া ছাগলী আছে হয় তাত এতিয়া যোনবিলাক ছাগলী আছে গোটেইলাক মানে অৱস্থা নাইকিয়া হৈ গৈছে বহুত মানে লেট
অ আৰু যোন যোন কেইটা মানে খাই সেইকেইটাই চবতছে ডাঙৰ পুৰা
ডাঙৰ পুৰা বহুত ওখ ওখ ছাগলী আছে ৰা
অ যোন কেইটা খাই মানে সেইকেইটা অ যোন কেইটা খাই মানে পোৰা দম দি দি খোৱা নিছিনা আৰু যোনকেইটা মানে মানে কমজোৰ সেইকেইটা মানে খাব নাপায় আৰু সেহ টি তেনেকেই ৰখি যায় এনে বেয়া লাগে আৰু কিছুমান মানুহে যে পাৰ চৰাইবোৰ যে বহুত সৰুতে দি দিয়ে ন খাবই নাপায় হে ইমান দুখ লাগে আৰু বান্দৰবোৰতো আৰু কবই নোৱাৰি হুহু হাতৰ পৰা মোবাইল যেন লৈ যাব আকৌ মো
উম ওচৰলে আহে বুইজ নে নাই বিস্কুট খাব দিছিলো সিহঁতক এবাৰ
উম মইতো মোবাইল উলিয়াব ভয় লাগে বান্দৰৰ অত্যাচাৰত
উম
এবাৰ নেকি মোৰ ভন্টিৰ হাতৰ পৰা থালি খনে লৈ গ'ল মানে এনেকে টোপোলাটো এনেকে ল মানে গুছিয়ে গ'ল একদম
বান্দৰে হে বেলেগত গৈছিলো আৰু সেইবাৰ মোৰ মুৰৰ পৰা টুপিটো কঢ়ি লৈ গৈছেহি
উম আকৌটো নোপোৱা আৰু সেইটো টুবি
পালো দি থৈ গ'ল
খিনি যে
নাই তাক কেনেকে মাতিলো কল চল দি পেলাই মানে মই সৰু হৈ আছিলো ন মামাই কৈছে আৰু
উম অ মানে সিহঁতক বোলে কিবা এ সিহঁত ভাল পোৱা বস্তু দিব লাগে
দিব লাগিব
তেতিয়া বোলে দি দিয়ে হয় কিবা যিবো সেইবোৰলে ভালো লাগে খঙো উঠে কেতিয়াবা
ভাল লাগে মানে সিহঁতৰ আমাৰ লগত যদি খেলি কৰি থাকে ভাল লাগে ন খালি আমাৰ বস্তু বিলাক নল'লে
উমহ অনিষ্ট কৰিলে খং উঠিব দিয়া অহ হয় দিয়া তুমি বৰদোৱা গৈছা
এই আগতে যোৱাই নতুন প্ৰকল্পটো বনোৱাৰ পৰা যোৱাহে নাই
অ ময়ো যাম যাম গৈ ভাবি আছো যাবলৈ মানে সময় নিমিলে কেতিয়া মানে গৰম বহুত
এতিয়া গৰম বহুত নোৱাৰি আৰু দেই
সেইকাৰণেই মানে যোৱা হোৱাই নাই গম পোৱা নে যাবলৈ ইমান ইচ্ছা গৈ আছিলে
উম আৰু গ'লেও মানে সেই তিনটা চাৰিটা বজাত যাব লাগিব বহুত নহলে বহুত বহুত ৰদ ফটো এখন উঠিবলৈ কাৰণে কাৰণেও মানে উম নোৱাৰি ৰখি থাকিবলৈ কাৰণে
উম কিন্তু মানে এতিয়া তিনটা চাৰিটাত গলে আমি নামখনেই নাপাম ন ৰাতিপুৱাৰ নামখন নামভাগ পোৱাকে যাবলৈ হলে বাৰটা বজা আগত তে যাব লাগিব পোৱাকৈ সেইবাবে মানে সোনকালে যোৱা যায় আৰু নামঘৰ বুলি ক'লেতো সোনকালেই যোৱা যায় দিয়াচোন
অ মানে সেইখিনি সময়ত আগৰ মানে সেইটো বৰদোৱা হেৰিটোলে নামঘৰ লৈ গ'লে মানে সেয়া যাব পাৰি ৰাতিপুৱা তাৰ পিছত মানে প্ৰকল্পতো চাব গ'লে তিনিটা চাৰিটা আৰু
অ ফুৰি কৰি খাই বৈ লৈ পেলাই মানে প্ৰকল্পটো চ খাই অ তেতিয়া মানে ঘূৰি আহিলে তেতিয়া হৈ যায় আৰু
উম কিবা হৈ আছে নেকি বৃন্দা বনত মোক গম নাপাও হা মই মানে বহুত ভিডিঅ' দেখি আছো তালৈহে এতিয়া আকৌ যাব মন গৈছে।
বৃন্দাবন ন বৃন্দাবনত এতি এতিয়া হ'ব লগা বা কি আছে কাৰণ হোলী হৈ গলেই সেই তাতটো আৰু তোমাৰ দিনে ৰাতিয়ে আৰু আৰু মানে আজি আজি বোলে একো নাই তেনেকুৱা নহয়। বোলে যে অকল যেন উৎসৱৰ দিনাহে পালন কৰিব তেনেকুৱা নহয়।
অহ উম উম বহুত ভাল লাগে মানে এমাহ দুমাহ মান যদি তাক থাকি আহিলো হয় নহ একদম মনতটো বহুত শান্তি লাগিল হয়
হয় দিয়া মোৰ খুব যাব মন যায় মই তাত যাব হলে মানে মই মাছ মাংসও এৰি দিম মানে নাখাও লাগিলে একমাহ মই মাছ
অহ নাখাও এমাহ দুমাহ কিনো ডাঙৰ কথা নহয় মাছ মাংসটোৱে চব নহয় নহয় মনৰ শান্তিতো মানুহক চবত চে ডাঙৰ বস্তু
তাত লাগিলে মই আশ্ৰমত থাকি আহিম একমাহ যদি মোক তাতে ভোগ
একো সুবিধা আমি এইবিলাক এতিয়া যিমান খিনি সুবিধা পাই আছো একো সুবিধা নোহোৱাকে থাকিম থাকি আহিম তাক
তথাপিও মানে যাবলৈ বহুত্ ইচ্ছা
বহুত ইচ্ছা আছে হেইটোৱে। হা হা
মোৰ যাবলৈ মানে আশা বহুত আছে ভগৱানে কেতিয়া মাতে আৰু এনে কয় যে
উম মাতিলেহে যাব পাৰি বাকী আমি যিমানে চেষ্টা নকৰো নকৰো কিয়।
হয় দিয়া কেতিয়া মাতে আৰু দেখি তেখেতে তেতিয়া যাম আৰু এদিন। এই জনমত যদি যোৱা হয় আৰু কেদাৰনাথ হ'লেতো বাৰু বহুত দূৰ কেদাৰনাথ আশা কৰিবলৈও মানে ভয়ে লাগে আৰু কাৰণ বহুত খিনি মানে মিলাবও লাগিব ন পত পইচাটোও মিলাব লাগিব উম বাবাই অহ সময় সাপেক্ষে আৰু মানে নিজৰ দেহাটোও ঠিক কৰি পেলাই যাব লাগিব।
উম। আৰু ইমান ওখ জেগাত উশাহ নিশাহ আমি মানে নিজৰ শৰীৰটোৰ ওপৰত ধ্যান দিবলৈ যাব লাগিব। কৈ যদি যাওঁগৈ আমাৰ মানে বহুত
নহব মানে আমি ছমাহ মান আগৰ পৰা মানে আমাৰ দেহটো মানে আহ মানে সাজু কৰিব লাগিব তাত যাবৰ কাৰণে ডক্টৰক দেখাই কৰি কাৰণ কিছুমানৰ যে এবাৰ শুনিছিলো
ছোৱালীজনী যে, তাই ইফালে নাযাওতে সেইয়া কেম্পৰ ভিতৰত থাকোতেই এইটো অৱস্থা হ'ল তাই
হত অলপমান কষ্ট পালে। এতিয়া আমা আমাৰ সেনেকুৱা প্ৰব্লেম আছেনে নাই আমি এতি কেনেকে গম পাম আমি ওপৰত গলেহে গম পাম।
উম।
তাত মোৰ হিচাপত চিকিৎসাৰ ব্যৱ ৰাখিব লাগে।
ৰাখিব লাগে ন ইমান বিলাকে যিহেতু পৰ্যটক যায়, ভক্ত যায়।
চৰকাৰৰ ফালৰ পৰাই
কেদাৰনাথৰ এইখিনি পচুপতি নাথ বুলি কয় নেকি?
বেলেগ আছে নেকি পচুপতি নাথ?
উ অ মানে এনেওতো মহাদেৱে পশুপতি নাথ বুলি কৈয়ে চাগে। কয় হয়। মই ভিডিঅ' এটা এ বহুত মানে বহুত মানে ইউটিউবাৰও ডাঙৰ মানে ভাল বিখ্যাত আউ পিছত তাই দেখুৱাই আছে আৰু যোনবিলাক মানে যাবই নোৱাৰে গাধৰ পিঠিত উঠি - উঠি যে যায় যে ওপৰলে
অ'।
কিমান কষ্ট পায় গাধবিলাকে সিহঁতৰ যে নেজ বিলাক টানি পেলে নিয়ে।
উম। হয় দিয়া জীৱতোক কষ্ট দিয়া।
এটা গাধক মানে সি জা মানে বিচাৰা নাছিল তাৰপিত সেই মালিকটোৱে পিটি পিটি নিছে তাক। ওপৰলে, তাৰপাছত আধা ৰাস্তাতে নহয় মৰি থাকিলে।
তাপিছত যে ওপৰৰ পৰা গোৰ মাৰি পেলাইহে দিয়ে।
অহ।
মৰি যোৱা পিছত মানে সিহতৰ কাম নাই আৰু। হয় দিয়া মই সেইটো ভিডিঅ' দেখিছো নেকি কাৰণ মানে যেত তেতিয়ালৈকে সিহঁতি উঠি থাকিব পাৰে তেতিয়ালৈকে সিহঁতি মানে কামত থাকিব আৰু যদি বোলে অ উঠিব বোলে নোৱাৰা হৈ গ'ল তেতিয়াহ'লে তাক মানে কাম নাই আৰু তাকটো পেলাই দিয়ে মানে খাবলৈও নিদিয়ে বোলে ইমান দিন কষ্ট কৰি তেতিয়া খা এনেকুৱা নহয়
সেইটোয়ে নাপায় ন এতিয়া পশুপতি নাথৰ যদি দৰ্শন কৰিবলৈ গৈ পেলাই সেই পশুকে আমি ইমান অত্যাচাৰ কৰো ত কিহৰনো আমাৰ গাত চোন একো আশীৰ্বাদ আমি নাপামেই
সেইটোৱে আৰু উম আৰু নহয় একে
গাড়ী চাড়ী নাই মানে ভাবো কেতিয়াবা যদি আমি কেতিয়াবা যাও ন ইমান ওপৰলে উম সেইয়া খোজকাঢ়ি যাম কিন্তু যদি বহুত ভৰি চৰি বিষায় তেতিয়াতো কিবা এটা সহায় লবই লাগিব
উম উম
ব লাগে তাত বুইছা এই মানুহে লৈ যাব পাৰে মানুহৰ গাত উঠি এই কেদাৰনাথ যে হেৰি
উম উম পিঠিত যে লৈ যায় যে মোৰ হিচাপত কিন্তু মানুহৰ পিঠিত উঠি গলেও সেইখিনি কষ্ট কষ্ট পুণ্য খিনি মানুহজনকে দিয়া যাব তাতকে নিজে কষ্ট কৰি যোৱাটো নিজৰ সেইটো মানে পুণ্য আৰু
উম মানুহে মানে যিমান খিনিলৈকে পাৰে নিজে কষ্ট কৰি যাব লাগে
উম উম আৰু কেদাৰনাথটো বেলেগ পশুপতি নাথ হেৰিতহে আছে নেপালতহে আছে কাঠমাণ্ডুত
অ সেয়াই নাজানো মানে হেৰি কৈছিল যে পশুপতি নাথ বুলি মানে এনেও কয় ন ভগৱান শিৱইটো চব আদি অন্ত চব উম মানে মেইন মেইন কে যোনখিনি নাম থাকে সেইখিনি চাগে বেলেগেও কিন্তু এজনিটো
এজনেই সকলোবোৰত তেওঁলোকৰ খালি মানে অৱতাৰ খিনি য'ত ত'ত মানে আছে কাৰণে তাতে মন্দিৰ বনাই দিছে আৰু তাতে মানে এটা এটা ৰহস্য আছে আৰু সেনেকুৱা ধৰণৰ কথা
বহুত অৱতাৰ আছে ন ভগৱান বিলাকৰ এইবিলাক যদি আমি চিন্তা কৰিব যাওঁ আমাৰ আমাৰ চিন্তাৰ বহুত ওপৰত এইবিলাক আমি চিন্তা
হয় দিয়া মানে কেদাৰনাথৰ এটা বেলেগ কাহিনী প্ৰস্তুত চুপতিনাথৰ বেগ কাৰণে সিখিন জেগাত এটা বলেগ জ্ঞান থৈছে এইখিন জেগাত বেলেগ জ্ঞান দি থৈ গৈছে বৰদোৱাত ভগৱানে বেলেগ জ্ঞান দি থৈ গৈছে তেনেকুৱা আৰু কামাখ্যাামা জেগাখিনিত বেলেগ জ্ঞান দি থৈ গৈছে চবকে মানে নতুন নতুন জ্ঞান
উম উম বিয়া হব হ'ব দিয়া নহ'লে
উম ঠিক আছে দিয়া ভাত পানী খাই শুবা আৰু হা
উম উম দিয়া দিয়া তুমিও শোবা আৰু উম উম